হেল্ল' কত আছ? এয়া ফুৰিবলৈ আহিছিলো মই ক আজি ফুৰিবলৈ উলাই গলিগৈ নেকী আজি ঘৰত থাকি থাকি আমনি লাগিলে ফুৰিবলৈ আহিলো। দে।
ভালে কৰিলি দে কিমান আৰু ঘৰতে ভাত পানী বনাই বনাই সোমাই থাকিবি ন'
তাকে ভাত পানী খালি?
ভাত পানী খালো খাই শুইও উঠিলো।
গেছ আনিলি গৈ?
গেছ অ, গেছ আনিবলৈ গৈছিলো। গেছ আনিবলৈ মই দুবাৰ অহা যোৱা কৰিলো।
অ
ৰিচিপ কাটিবলৈ, আনটামান বজাত এক গ'লো তাৰপিছত আকৌ আহি বেলাকৰ খাই বৈ আকৌ গৈছো গৈ। তাৰপিছত আহিলো, আহিলি পেলাই কাপোৰ কেইমান ধুলো। তোৰ ভাগৰ লাগ- লাগিলে, শুলো।
উম
শুই উঠি পেলাই, আকৌ ভাত খালো। ভাত খাই পলাই, আকৌ এতিয়া শুই উঠিছো আৰু।
মানে
অ। সন্ধিয়া আলহী অহাৰ কথা আছে। তই
অহ।
তাৰপিছত তাকে বোলো অনুৱে কি কৰিছে আজি দেখা নাই দিনটো।
কমাল কোন আহি পালো সি। ভন্তিহঁত আহিব, ভন্তিহঁত আহিব।
অ, ভণ্টি ঘৰত গ'লি নেকি। ভন্তিৰ ঘৰত গলি নিকি
অ, মই ভণ্টি ঘৰলৈ আহিলো তাকে সুধিছো, কোন আহিব ভণ্টিহত আহিব চাগে। মই আহিলো আহি। ৰাতিপুৱা মই দহ টা চাৰে দচটা মান বজাত আহিছো আহি হেৰি পানী এতিয়া খাইছোহে খাই পেলাই শুলো শুবই নোৱাৰো ত
উম ভালে কৰিলি দে শুই গলি গৈ।
বই নোৱাৰম।
এই গৰমত ভাতকেইটা খোৱাৰ পিছত টোপনি অকমান আহে। মোৰ আকৌ ঠাণ্ডাৰ দিনত টোপনি নাহে, গৰম দিনতহে টোপনি আহে।
সি কামৰ পৰা আহি সেইখিনি পালেহি।
চিনেমা চাবলৈ যোৱা কথা আছিলে আজি।
অ।
ফাৰ্মলৈ গৈ পেলাই মোক গৰমো লাগিলে আহি পেলাই এতিয়া ফোন কৰি আছিলে তাৰপিছত মই কৈছো এ বাদ দিয়া যোনে তোনে। নাচাও দিয়া কৈছে একো নহয় কাইলৈ ওলাব চুন নাই কাইলৈ পৰহিলেও দুদিন মই এই দুদিন যাব নোৱাৰো আও নাযাও আৰু এনেকে বুলি কৈছো। ইজনীক ফোন কৰিছে সিজনীক ফোন কৰিছে! তে
উম।
তাৰপিছত হা অহ অহ তাকেইতো মই মই আগৰখিনি হেৰি তাত চালোঁ ইউটিউবত চালোঁ। এ এয়া চাবলৈ সিহতক কৈছো নাযাও দিয়া মইয়ে নাযাওঁ বুলি বোলো নেৰে! খন যাবই লাগে কাইলৈ যাম বুলি কৈছে জিঅক আকৌ'বোলে ছুটি আছে যাম বুলি কৈছে তাৰ পিছত মই কৈছো মই যাও নাযাও ঠিক নাই। এ যাবলৈ মন নাই মোৰ।
যাবি!
জানো যাও নে নাযাও কি কৰো চাই লওঁ।
চাই আহিব এপাক।
উম।
আমিও টো যোৱা নাই আমি যাম বুলিয়ে দ ভাবিহে আছো যাবলৈ পোৱাই নাই যাওঁ নে নাযাও তাকে চিন্তা কৰি আছো যাও নাযাও এইবাৰ আজি ইয়ালে আহিলো তাৰপিছত আকৌ তো আঠাইছ ঊনত্ৰিছ তাৰিখ মানে ঊনত্ৰিছ তাৰিখলৈ হেৰি আমাৰ ভাইটিৰ বাৰ্থডে আছে।
অঁ অঁ।
তাৰপিছত তাত হেৰি মহা কি মাইটানত শৰাই দিব? তাৰ পিছত সিহঁতে কৈছে শৰাই দিয়া আৰু জন্মদিনৰ আগে আগে আমাৰ ঘৰলৈ এদিন আহিব আকৌ এনেকে কলে।
উম।
তাৰপাছত মই ভাবিছো দেওবাৰ মানে যাওঁ নেকি তালৈ তালৈ যাওঁ দেওবাৰে। তাৰপিছত আঠাইশ ঊনত্রিশ তাৰিখ মানে বাৰ্থডে মাইথানত শৰাই দিব তালৈ যাম গৈ আৰু!
আহ।
সিহতি বুলি ভাবি আছো। নান এয়া, কি হয়। মোক কালি সন্ধিয়া ফোন কৰিছিলে কৈছে, হেৰি এ
কি হয়, নহয় যাবি মন্দিৰত, মন্দিৰত নাপায় নহয়, মন্দিৰত যাব লাগে।
ত মন্দিয়ালতো যাবলৈ ভালেই পাওঁবাৰু। বেয়া নাপাও মন্দিৰ পা আজি কিমান? দিন হ'ল নাই যোৱা যাবলৈ পতো ভালেই পাওঁ। কিন্তু মইছো বাৰ্থডে বুলি মানে তালৈ যাম তাত মানে কেক এটা লৈ যাম আৰু। দুজনে মিলাই। পেলাই কেক এটাত
অ, মন্দিৰতে কাটিবি আৰু কেকটো কৰি লৈ পেলাই।
ঘৰত। মানে একো হেৰি নকৰে।
হয়, নেকি অ, ঠিকে আছে একো নাই, তাতে গৈ মেলি ঘৰত আহিবলৈ সন্ধিয়া আৰু পাৰ্টিটো খাই দিলেই হ'ল।
এ দুটা জেমেলা কৰিবলৈ দিগদাৰ। এবাৰ মন্দিৰ যা, এবাৰ ঘৰলৈ যা, এবাৰ মন্দিৰ যা ন। অ, দিনদাল ৰাতিপুৱা ওলাই গৈ মন্দিৰ পাও। মন্দিৰ যি, যি খায়, চব কৰি মেলি আহোতে তিনটা চাৰিটা বাজিলেই। হা, আকৌ তি তিনটা চাৰিটা বজাত ঘৰলৈ যা, ঘৰত গৈ তাৰ বাৰ্থড আছে দেবিড ক, ৰ এইখন কত কওঁতে ধৰ পাঁচটা ছটা বাজিলেই হয়নে আকৌ বোলে কব ৰাতি ভাতকেইটাই ই দেখাই যা।
এ, ছোৱালী বাৰ্থডে নেকি?
নহয়, নহয় আমাৰ ভাইটি।
অ, ছোৱালী হেয়ে মাহতহে। পূজাৰ পিছতহে অ, অহ।
তাকে চিন্তা কৰি আছো। তাৰছত মই, মই ভাবিছো বাৰ্থডে পাতিলে। পাৰ্টি একো নিদোয়াই কি? কেক এটাকে লৈ যাম কেকটো লৈ গৈ পেলাই আমি কে কাতিম তাৰ পি ধুনীয়াকে কৈছে বোলে, কেক কিয় আনিব লাগে বোলে কিবা হেৰিয়ে কিবা এটা দে
হে হে হে হে হে, মানে প্ৰাইজ?
প্ৰেযেন্ত টো দিছে আমাৰ প্ৰেজেন্ত টো একে গি টো লৈ যাবলৈ দিছে গিফ্ট টো মানে কি আৰু সিটোত বোলে ওৱান টু নাইনটি নাইনৰ পৰা ধুনীয়া ধুনীয়া বোলে টি চাৰ্ট দি আছে।
অ বাহ তাই নিজে কৈ দিছে তা
হা হা
হা, বাৰ্থডে কাৰোবাৰ আৰু কৈছে কৈছা পাই
অ টু নাইনটি নাই টি চাৰ্টি দি আছে। তাকে লৈ আনিব তেনেকে কৈছে। মই বোলো ৰ'চোন টি চাৰ্ট টো নিউ নেকী? তুমিও চাব লাগিব। যদি তেন্তে মন্দিৰতে চব কাম কৰ, তই মন্দিৰলৈ কি কিনিম? কেক চেক নিবলৈ দৰকাৰাই নাই।
দকাৰ নাই। এইটো।
সেইকাৰণে আমি ঘৰলে‌ যাম। কৈছে বাৰ্থডেৰ আগতে ঘৰতে আহিব আৰু
অ তাত গৈ পেলাই তাতে কৈ মন্দিৰত ৰাতিপুৱা গৈ ল'বলৈ চাকি তাকি দি থৈ আহিলে নাম, সেইটো কৰি আহি। আহিলে নিয়মটো হয়নে তাৰপিছত ঘৰতে ধৰা ধুনীয়াকৈ চবেই গৈ পেলাই ভালকৈ খাইবৈ গুচি আহিলে হ'ল।
দুটা খৰচ কৰিবলৈ দিকদাৰ দুডাল
কৈ দিবি বুজাই দিবি কথাটো। মন্দিৰত তহোতে যা, দুইটাই গৈ পেলাই চাকি তাকি দি কৰি নিয়মটো কৰি আহ
উম।
ছোৱালী জিহলেও এখন দিগদাৰো ন। কে মানে ঘৰতে- উম সেই- কৰিম বুলি কবি। ঘৰতটো কোনো ঝামেলা নাই। মানুহো হ'ব তু নহ?
মন্দিৰলৈ তো যাবলৈ মন যায়েই। সিহঁতৰ ঘৰৰ মানুহখিনি ওচৰতে যে, সিহঁতৰ ঘৰ-মানুহখিনি ওচৰতে যে, সেইকাৰণে মা- খনত পাতিবলে ভাল পায় আৰু। অ সিহঁতৰ অসুবিধাটো লৈছে। আমি এতিয়া হলেশ্বৰত বুলি ক'লে ভাল পাম। আমি বিশ টকাত অহা-যোৱা হৈ যায়।
অহ অহ, আমাৰ হলেশ্বৰত বুলি ক'লে মানে সেই- হয়, অহ
উম। কেল- আমাৰ হলেশ্বৰত বুলি ক'লে ফূুৰ্তী আৰু। এ হলেশ্বৰত হে বিশ টকা। অহা-যোৱা চব বিশ টকাত আমাৰ হৈ যায়। অ'হ, এতিয়া মাইথানত বুলি ক'লে সহজতে হে হয়। উম, সিহঁতৰ ওচৰ হয়, সিহঁতৰ ওচৰ হয়। আমাৰ দূৰ হয়। সিহঁতৰ কলিবাই পৰা ওচৰ, আমাৰ মাই- থানলৈ ইয়াৰ পৰা তিপেনিলৈ অহা বিশ- টকা দি, ত্ৰিবেনী পৰা ত্ৰিশ- টকা নে চল্লিশ টকা লব মাই থানলৈ। উম। যা, তাৰ পৰা আকৌ- পাঁচশ টকা এটা লাগিলে আৰু। ৰ্বাডে, ৰ্বাডে বুলি পেলাই পাঁচশ টকা- অহা-যোৱা গাড়ী ভাড়া। গ'ল। আকৌ গিফটত গ'ল। হম, গিফটতো যাব নহয়, ধেৰ পইচা।
অঁহ, মই আকৌ ছোৱালীও গৈছে বুলি-
হা, নাই তাই আছে, তাই হেৰি ক'লে বোলে, মা মই নাযাওঁ। তুমি যোৱা তুমিয়ে হেৰি- ৰি তুমিয়ে যোৱা, মই ঘৰলৈ যাম। তাই আকৌ ভা হেৰি, তাই কৈছে মই ঘৰলৈ যাম, তাই ঘৰলৈ লৈ গ'ল মাক-
অঁহ, আহিলে কিন্তু ঘৰত আছ-
তাই মাকৰ ঘৰ পৰা আহি- ল আকৌ। তাই কৈছে, তই সোনকালে আহিবি- সোনকালে আহিবি‌ চাৰ- চাৰিটা চাৰে চাৰিটা বজাত তোই ঘৰ পাই যাবি। মই যাওঁ মানে তাই আহিলি। তাই পাই গ'লো মোকতো আগতে পাই গল তাৰ পাছত মই বোলো হেৰি মই যাম ৰ। মোক থৈ আহিবগৈ মোক থোৱা। আকাল নাই বাৰু ঠিক।
তাকেইেতো দেৰিকে আহিলেও হব এতিয়া পাঁচটা বাঢ়িছেহে অকনমান দেৰিকে দেৰিকে আহিলেও কথা নাই অ সিও গৈচিলা নেকি।
এ ওলাই গৈছে মাত্ৰ। কামলৈ গৈ আছিলে। কাম কৰিলে কৰি মেলি ইয়ালৈ মই জনইচ মই আহিম বুলি জানে যে। অঁ। মই আহিম বুলি জানো যে সেইকাৰণে সি আহি পোকতে পাই গলহি। অঁ, ভাত পানী খালে।
সিওঁনো কলৈ গৈ পাৰি, কলৈ গৈ নাই।
তাকে।
আমাৰতো কলেকো গৈ নাপায়। সেইকাৰণে যাবলৈ ইচ্ছা কৰে আৰু।
এই হেৰী, কি বুলি কৈছে তই সোনকালে কবি হান। সোনকালে যাবি। যাম যায় মই তই যায় সোণ কামৰ জেগাৰ পৰা পইচা ল'ম আৰু লৈ পেলাই ঘৰলৈ যাম তই আহি থাকিব। কি মৌচমক থোৱাত থৈ আহিব যায়। মেম
আজি হেৰী বাৰ বৃহস্প আজি ন্যামিছে চাগে।
অ, খিটো এ বেছিকে মাছ-মাংস নাখায় বাৰু।
নহয় নহয় তাতো নিৰামিষে খাইছোঁ চাগে।
ডে হেৰীয়ে মাছ। মাংস সি নাখায়, মই সে খাওঁ ধৰ। মোৰ বৃহস্পতিবাৰ, সোমবাৰ, মঙ্গল। বা একো নাই। চায়ি দিনিয়াখন মো একেই। পাদিবা লাগ য়ে মন এ কি মাইকীজনীয়ে।
বোক মতাটোৱে পালে আৰু। কিছুমান মতা মানুহে পালে কিছুমান মাইকী মানুহে পালে। অ তাকেইতো ভগৱানক অন্তৰত ভৰ্তি কৰিলেই চব পায়। অন্তৰত এ ভক্তি কৰিব লাগে।
মাছ, মাংস নাখাই পেলাই, পালিলে যে ভগৱান
সেইটো কথা নহয় আহ। ৰাতিপুৱা-সন্ধিয়া ধূপ-ধূনা জ্বলোৱা ভগৱানক পালা হেৰি কৰা, সেইটোৱে বহুত আৰু। হয়নে নহয়?
সি মাছ-মাংস নাখায়ে, পালি থাকে পালি থাকো।
পালি থাকক দেই, ভাল পাইছে সি কিবা এটা কৰক সি। কি কৰে।
কৰক, মই-নামা মই নোৱাৰো যে মই দেখিলে থাকিব নোৱাৰা হয় যা-যা খাবলৈ।
আহ লোহিয়া।
মই অইন মাং অইন বস্তু লোভ থাকিলে থাকক, এই যদি ডিম কেইটা যদি চকু চকুৰ আগত দেখি গলো নহয় মই ডিম কেইটা চকুৰ আগত দেখিলে যে মোৰ ডিম কুৰ আগত দেখিলে মোৰ আৰু বৰ্তক কেনিবা মাৰিব।
ভঙি যাব বৰ্ত।
ডিম দেখাৰ লগে লগে মোৰ বৰ্ত আৰু
আহ ইচলাম মইও ভাল পাওঁ। মানে মাছ, মাংসটো মানে সেইটো দিলেও মই বেয়া বেয়া নাপাও
অ, মাংস নিদিওঁ বুলি কোননেও কথা নাই বাৰু, দিম টো লগত মোৰ মানে বহুত মানে হেৰি আছে। লোভ আছে। এ দিন মই বহুত ভাল পাওঁ, খামে আৰু সেইটো। যাম আৰু এতিয়া এইয়া চাৰে পাঁচটা। নাই ওলোৱাই নাই ক'ত ওলাইছো, নাই ওলাম গৈছেহে সি ওলাই কৰি। মইওচো মই গৈ আছো যাম মই যাম। ত যা
অ', অ', সি আহিলে যদি টেনশ্যন নাই লাহে সি আহিলওক
লাহে দে গৈ থাকিম অ সেইটোৱে টো সি আহি খাই বৈ গৈছে যে হয় চিন্তা নাই আৰু তাইৰো ঘৰত আছে নহয় ছোৱালী ছোৱালী ঘৰত আছে।
অ, সিও পাই যাবহি এতিয়া, পালেহি চাগে।
নাই পোৱা পইচা লব, পইচা লৈ পেলাই যাব। কামত এ এনেই নকৰে। সোমালে হয় সি কাম জাগাত পইচা লব তাৰমানে পইচা লৈ হেৰিয়া ঘৰলে যাব সেইকাৰণে মানে পইচা লবলৈ দেৰিকে মাত ঠিক আছে ভাতকেইটা খাইবৈ ইয়াত
একেবাৰে লৈহে ক'ত কাম কৰিছে টাউনত অ কৰিছিলে সিনা সি মোক টাউনত টাউনত কৰিছো বুলি কৈছিলে কৰি থাকক দে য'তে হলেও ন
অ তই হেৰি কয়বি এ মোৰ যে লগৰ এজনি যে কালি যে কয়চো যে কাইলৈ ফোন কৰিবি আ কোৱা হেৰি ফোন কৰি চাবি মই মোৰ হোৱাটছপত নাম্বৰটো দি দিম তাইৰ
অ কবি আকৌ তই মোৰ তাত নম্বৰ নাই ন তাইক ফোন
অ মই ফোন নাম্বাৰটো দিম ৱাটচপট
অ অ
এবাৰ ফোন কৰি সুধি লবি সুধি লৈ পেলাই তই হে কবি কথা পাতিবিলাই
অ অ অ হব অ অ অ
ঠিক আছে দে
অঁ হ'ব দে, অ ৰাস দে তই ওলাই পেলাই আহ আহ।